উম
নমস্কাৰ
কি খবৰ ভালনে?
কি কৰিছে?
কি খবৰ তোমাৰ ভালনে?
কি কৰিছা?
মই এনেই আছো বহি তুমি?
এনে
অ', মই এনে বহি আছো ৰবা, কি খবৰ ভালনে?
অ', শুনিছা নে?
অ', তোমাৰ নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে চাগে। এ
হেল্ল'
হয় শুনি পাই আছা নে?
অ', শুনিছো।
অ', কি কৰিছা?
মই এনেই বহি আছো তুমি কি কৰিছা?
মই ময়ো এনে আছোঁ ৰবা।
অ', কি খবৰ ভালনে?
ভাল ভাল তোমাৰ কোৱা?
মোৰো ভালেই দিয়া। পিছে তোমাৰ হবি কি জানিব পাৰিমনে?
মোৰ এয়ে আৰু গান শুনি ভাল পাওঁ, ফুৰি ভাল পাওঁ তেনেকে আৰু ঘৰত থাকিও গৰম পৰিছে ঘৰতে ভাল লাগে তোমাৰ পিছে তুমি কি ভাল পোৱা?
অ' মই মই সাধু শুনি ভাল পাওঁ। গেম খেলি, গান শুনি আৰু কেক বনাই ভাল পাওঁ। ভাত খালা?
হা
ভাত খালা?
কি কৈছা?
ভাত খালানে?
হেল্ল'।
ভাত খালানে?
খাইছোঁ, খাইছোঁ শুনা নাই নেকি? এই কিবা হৈ আছে। টাৱাৰৰ।
নেটৱৰ্ক।
উম, কোৱা, কি কৈ আছিলা?
অ', ভাত খালানে বোলো?
কিকৰো কথা।
অ', মই কেক বনাই ভাল পাওঁ। যিহেতু মোক কেক বনাই ভাল ভালে পাওঁ ত' মই সৰুকে এটা কেকৰ ব্যৱসায় আৰম্ভ কৰোঁ বুলি ভাবিছোঁ।
অ', ভালেই ভাবিছা দেখোন, কৰা, কৰা।
অ', তাৰে আগত এখন কেক'ৰ ষ্টল আমাৰ ঘৰৰ ৰাস্তাতে দিম লগাম বুলি ভাবিছোঁ। তেতিয়া অন্তত মই বনোৱা কেক সকলে অ', খাই পেলাই গম পাব ন' ভাল বনাও নে নাই। সেইকাৰণে। শুনি আছানে?
হা?
শুনি আছা ন'?
টো অলপ অলপ সেয়া হৈ আছে, মাজে মাজে।
অ', অ', এবাৰ শুনি আছা?
তাপিছত। অ', শুনিছোঁ, শুনিছোঁ কোৱা। কেকৰ কথা কৈ আছিলা ৰাস্তাতে দিবা
অ', কেকৰ ষ্টল এখন লগাম বুলি ভাবিছোঁ। তেতিয়া অন্তত মই বনোৱা কেক সকলোৱে খাই পেলাই কম ভাল বনাওঁ নে নাই।
অহ মোকো
অ', অ', আহিবা। মই অ', ষ্টলখন লগালে তুমি আহিবা বন্ধু বৰ্গৰ লগত। আৰু ভাল পালে তেতিয়া বেছিকৈ অৰ্ডাৰো পোৱা হ'ম ন?
সেইটো হয়, সেইটো হয়, এই মোক খোৱাবা। মই খাই কম আকৌ। পিছে, আজিকালি লাগেও এইবোৰ প্ৰত্যেকতা মানে জন্মদিনত হওঁক বিবাহ বাৰ্ষিকী হওঁক বা এনেও এনেকে বিচাৰে বহুতে আজিকালি ভালেই আৰু কেকৰ ব্যৱসায়টো, ঠিকেই ভাবিছ
অ'। অ', আজিকালি সকলোতে বিচাৰে নহ'লে ন নচলে, সেইকাৰণে আৰু অ'। অ' সেইকাৰণে ভাবিছো এখন ষ্টল দিম আগতে ত' বে ব্যৱসায়টো ঘৰৰ পৰাই কৰিম ন। ত' তাৰে আগতে মানুহ বোৰে খাই চালে গম পাব তেতিয়া মই যে বনাও ত সেইকাৰণে। তেতিয়াহে মানুহ আহিব। অ', সেইকাৰণে পিছে তুমি কি কৰি ভাল